অ ক'ত, ত' কি কৰি আছে?
এইয়া মই অলপ কামত লাগিছোঁ ৰ'বা। কাম মানে হেৰি হ'ল। বৰষুণ পৰিছে বৰ পৰিছে। বাৰিষা আৱ বাৰিষা বৰষুণ পৰিবই হয়। উম। আজি মানে বাৰিলে গৈছিলোঁ।
অ, অ।
আমাৰ মাকৈ বাৰী এখন আছে। গোমধান বাৰী যে।
অ, অ। হয় নেকি?
আমি এইবাৰ সেয়া অলপ খেতি কৰিছোঁ ৰ'বা। মানুহ লগাই দিছোঁ আও। এই আমাৰ ওচৰতে, তা ঘৰ মাতিয়ে বাৰু। ঘৰত ন পথাৰত কৰিছোঁ। তাৰপিছত যে এই তালে গৈছিলোঁ আজি। খেতি কৰা মানুহ ঘ হেৰি কৰিছে আজি। ছিগিছে যে গুটি, ছিগাৰ কাৰণে মানে আজি গৈছিলোঁ। তাকে কেইটামান আজি আনিলোঁ।
অঁ কুমলীয়া?
কুমলীয়া মানে হৈছে আৱ পুৰৈত অৱন অৱশ্যে। তেওঁলোকে মানে ছিগিছে বেচিবলে?
অ অ।
হেৰি কৰিছোঁ। যদি কেইটামান আনি তাকে গুচাইছোঁ। গুচাই পেলাই বইল নকৰোঁ। ৰাতিপুৱা গৰমে গৰমে বইল কৰি দিম বাৰু। কিন্তু হেৰি মই এতিয়া মানে কে তে মান অকণ ভাজিহে ছোৱালীজনীৰ কাৰণে থৈ দিম। দি পেলাই হেৰি হৈ থাকে। গুচাই আছোঁ।
অঁ।
পাছত আকৌ আজি হেৰি হ'ল। এই তোমাৰ আৰু এটা কাম কৰিলোঁ। মেখেলা দুখনৰ হেৰি লগালোঁ, ফলচ লগালোঁ মেখেলা দুখন।
অ, নিজে লগাই ঘৰতে?
আছিলে নিজে লগালোঁ। পাটৰ মেখেলা দুখন আছিলে, অ নিজৰ। মেখেলা কিখন পুৰণা হৈছে মানে। কিন্তু মানে পুৰণা হ'লও তাক পিন্ধি ভাল লাগে যে।
অ, পুৰণা বস্তুটো পিন্ধি আকৌ বৰ ভাল লাগে ন? গৰমটো আৰু বেছি ভাল লাগে।
আৰু ভাল লাগে। সেকাণে তাক আজি নতুনকে আকৌ মেৰামতি কৰি লৈছোঁ। ফলচটো
অ
হেই কৰি আছো।
অ অ অ, ভালেই কৰিলে। আৰু কি অ, ব্লাউজো চিলাই নেকি?
ব্লাউজ চিলাও। আজি নাই লাগা সেইটো কাম আজি কৰা নাই। এটা আছিলে কালি অৰ্ডাৰ আছিলে। সেইটো চিলাই দিলো মই। এতিয়া সেইটো কাম আজি নাই কৰা, নহয় খান্দিয়া হুচিয়াকে কৰোঁ। অকণমান মাজে, মাজে।
অ'।
হ'লে মানে নোৱাৰিম বুলি কৈ দিওঁ আৰু। ঘৰতো কাম থাকে যে এনে আনৰ এগাল লৈ পেলাই যদি সময়মতে দিব নোৱাৰোঁ। ডাঙৰ কথা হ'ব নহয়। উম, সেইকাৰণে যিকেইটা পাও অ', নিজৰতো কৰো নিজটো অকণমান। ইমান দাম তিনিশ টকাত এটা ব্লাউজ চিলাই নিদিয়ে হয় আৰু অ', নিদিয়ে কমেও তিনিশ ধৰা ওপৰত আছে বাৰু। অ', নিজে চিলাও সিহঁতে নিজে কৰি লয় পৰাপক্ষত নিজৰ কাপোৰ আজিকালি নিজে চিলাওঁ দেই। মানে নিদিওৱে আৰু নিদিওঁ দহি চহি বতাহখিনি গোটেইখিনি নিজে কৰি লওঁ। সেইটো নিদিওঁ আৰু অ', এযোৰ কাপোৰ চিলালে পাঁচশ টকা হয় নে নহয় গাটো বি বিষাই যায়। এতিয়া তুমি এযোৰ কাপোৰ যদি পাঁচ, ছশ, সাতশ টকাত কিনি আনা। আকৌ চিলনীওঁ যদি পাঁচশ টকা দিবলৈ যায়। তুমি চিন্তা কৰা তুমি যেতিয়া তেনেহ'লে সাত হাজাৰ টকা, সাত হাজাৰ টকা কাপোৰ এযোৰ কিনি পেলাই আকৌ বেকাৰ সেইকেইটা পইচা এনেয়ে যায় হয়নে। সেইটোৱে মানে গাটো বিষাই এতিয়া ধৰা নিজে পাৰো কাৰণেহে আৰু। সেইটো হয়, অ', লাগে, লাগে কিন্তু এতিয়া কটৰে ধৰা তেনেকেই চিলাই পিন্ধি আছে বাৰু বেলেগৰ হতোৱাই। মানে ইমান এক্সপাৰ্ট নহয় দেই তথাপিতো।
অ', তথাপি এনেকে অ', অৰ্ডাৰ পাইছ যেতিয়া ভালেই আৰু নহ'লে।
অ', পাইছো আও মানে অ', সেইটোৱে অ', দিয়ে, দিয়ে আমাৰ পৰা ইয়াত তেনেকে ইমান হেৰি নাই। চাদৰ তিনিখন মান আছে দহি বতিবলৈ। কিন্তু মানে এতিয়া নোলীয়াকে দিনৰ ভাগত একেবাৰে ল'ৰা ছোৱালীক স্কুল পঠিয়াই লৈ। সেই তেতিয়াহে নিজন জালত বহি লৈ পেলাই কৰিম আৰু উম, উম এয়া অকণ অসুবিধাও হয়। ভাল, ভাল আৰু মানে মই বিশেষকে টোপনি ক্ষতি কৰিব নোৱাৰোঁ। অতি বেছি তোমাৰ এঘাৰটা, বাৰটা। বাৰটালৈকে থাকিব পাৰোঁ আৰু।
তাতকৈ নোৱাৰোঁ মইও। অ', মাথা বিষাব কিবাই হ'ব ন গাটোৱে বেয়া লাগি থাকে ৰাতিপুৱা।
অ'।
বাৰটাৰ পিছত টোপনি ক্ষতি কৰিলে আৰু মোৰ ৰাতিপুৱা জগাব নোৱাৰিব মানে মানুহে আঠটা বাজিব উঠোতে।
সেইটোৱেইটো ন আঠটা বজাত উঠিলেতো নহব উম, আঠটাত উঠিলেতো নহব।
নহ'ব সেইকাৰণে নোৱাৰো অ', স্কুল থাকে সেইকাৰণে মানে আমি দহ দহটা, চাৰে দহটা, এঘাৰটা।
অ', সেইটো সময়তে শুব লাগে উম, উম। হয় দিয়া।
তাতে মানে হেৰি হ'ল আজি ঘৰতো হেৰি খোৱা ভাত খোৱা কাম নাই আজি ঘৰত। যি আমাৰ বৌহতৰ ঘৰত ভাত খাব মাতিছিলে।
অ'। তেতিয়াহ'লে তেনে ভাত খোৱা কামটো ন নবনালেও ভাত বহুত কাম হেৰি হয় ন।
পালো ন সেইটো ডাঙৰ কাম ৰেহাই পালো।
দিনতটো যে বহুত কাম কৰিব পাৰি, আৰু অ, হয়। হয়। মেইন ভাত খোৱা বোৱা খিনিতে দিন ডাল যায়গৈ মানুহৰ ন বনোৱা কৰোৱা উম', সেইটোৱে বেছি আৰু ৰাতিপুৱাৰ পৰা উম', কিবা আছিল নে এনে মাতিছিলে?
নাই। এনেই মাতিছিলে। কেতিয়াবা তেনেকে বাৰু খলনা খলনিকে খোৱা বোৱা হৈ থাকে বাৰু চলিয়ে থাকিবা বাৰু অ মোৰ নিজৰ বৌ বাও নহ নহ মোৰ দাদাৰ ন আমাৰ দাদা বৌ অ, মালিকৰ আৰুও
মালিকৰ অ, বেলেগ হ'ল মানে
বেলেগ, বেলেগ, বেলেগ মানে ওচৰৰা চৰিয়া আমি চব পৰিয়াল বেলেগ বেলেগ হলো আৰু চবৰে ল'ৰা ছোৱালী হল হয়। ভাগে ভাগে চবৰে এখন এখন সংসাৰ হল। এতিয়া মানে বেলেগ হৈ মানে বেলেগ যদিও মানে মোকামিলা আছে, বাৰু
অ', অ, মানে ঘৰ কেইটা বেলেগ আৰু মানে ককা মিলাটো আছে। অ, অ, কেইজনাম ককাই ভাই?
আমাৰ চাৰিজন পাঁচজন
পাঁচ
পাঁচজন পাঁচজনে বেলেগ আমাৰ এজন থাকে নগাঁও।
অ', অ,
এজন তোমাৰ ৰহাত থাকে।
আহ, ভাল ভাল ঠাইতে আছে। নগাঁৱত নিজৰ মাটি কিনি ঘৰ বনাই লৈছে।
হেনেকে নিজৰ মাটি কিনিলে তাৰ পিছত আৰু তিনিজন আমি পুৰণা ঘৰত থাকো।
অ', অ,
থাকিপেলাই আৰু আছো আৰু মই মুকামিলা কে আৰু
অ', সেইখিনি জেগাও ভালেই মেইন ৰাস্তাৰ লগতে তে ন সেই
ভাল আমাৰ জেগা
জেগা খিনি মানে মেইন ৰোডতটো যোত বহুত গাড়ী অহা যোৱা কৰি থাকে। ভালেই সুবিধাজনক
তাৰপিছতে তোমালোকৰ পিনে হেৰি হৈছে নে নাই? এই মাটি চাটি ৰুইছা নে নাই?
অ', ৰুইছে মই তাকে আজি চাই আছো। কালি মানে বৰষুণ দিছিল যে ৰাতিটো বৰষুণ দিছিলে নে। নাজানো চাৰিটামান বজাত চাইছো যে বৰষুণ দপদপাই পৰি আছে। তাৰপা একে ৰাতিপুৱা মানুহ বিলাকে ৰুই আছে। একে বোকা দি এবাৰ এবাৰ আগতেই হাল বাই থৈ দিছে। পাকৌ আজিহে হালো বাইছে বোকাও দিছে। জুৰি আহছে মানে এবিঘা মাটিৰ মানে সেই তিনিজন মানুহে এক এদিনতে ৰুই শেষ কৰিছে।
পথাৰত যোৱা নে নোযোৱা তুমি?
পথাৰত তেনেকৈ আগতে গৈছিলো। এতিয়া যাবলগীয়া মানে নাই আৰু এতিয়া হোৱা নাই। অ', আগতে ঘৰত থাকোতে গৈছিলো মানে মাহঁতৰ ঘৰত থাকোতে তেতিয়া মানে
অ', এতিয়া খেতি নিজে আধি কৰিছা নে নে হেৰি কৰিছা? আদি কৰিছা নে? ঘৰতে কৰিছা এতিয়া খেতি
এতিয়া মানে আমি বাহিৰত থাকোঁতে। থাকোঁতে। এতিয়া আহিছোঁহে যে খেতি বাতিত ধ্যানেই দিয়া নাই এতিয়া মানে তেওঁ মানে মানুহ বিচাৰি আছো আদি কৰিবৰ কাৰণে যেতিয়া মানুহটো বাহিৰত থাকিলে কি এইবিলাক কামত নিজে কৰিব নোৱাৰা হ'লা মানে মানে এতিয়াতো এনেও প্ৰায় মানুহে ট্ৰেক্টৰ দিয়ে হেৰি লগাব লাগিব হয়, ট্ৰেক্টৰে আজিকালি আৰু। তথাপিও সে মানুহ বিচাৰি আছে উম কোনোবাই কাটা কোৱা সময়ত মানে এইবিলাক আকৌ জঞ্জাল, আমাৰ ইয়াত এতিয়া ইয়াত যে জেগা কম সেইবিলাক কৰিবলৈ। আধিয়ে দিম বুলি ভাবি আছে মানে মাটিখিনি।
আজিকালি কি জানা আধি মাটি মানুহে কৰিবলৈ টান পায় অ। কাৰণ খৰচ বহুত হয় এবিঘা মাটি যদি তোমাৰ দুই তিনি হাজাৰ টকা গুচি যায় ধাননো পাব কিমান? হয়নে নহয়? প্ৰায় মানুহে আজিকালি আধি কৰিবলৈ নিবিচাৰে গম পাইছা? অ মানে চুক্তিটো কৰিলে ধান তিনি মোন তোমাক দিব। তেতিয়া কৰিব কিন্তু আধি নকৰে।
অ এই চুক্তিয়ে তেনেকুৱাই চুক্তি কৰিলেও হব আধি বুলিয়ে নহয় মানে।
তেনে যেনেকে পায় তেনেকে দি দিবা খালি কিন্তু আজিকালি মানে আধি কৰা মানুহ তুমি নাপাবাই।
অ, আজিকালি চুক্তি কৰে ন আগৰ দিনতহে আধি কৰে ন নেজানো নহয় বাহি
দ মাটি নে বাম মাটি এইবিলাক?
উম ইমান দ'ও নহয় মানে উম বামো নহয় মানে তেনেকুৱা মধ্যমীয়া মানে। পানী মানে বৰষুণ দিলে মানে পানী অলপ - চলপ ৰয় আৰু।
অ।
সেই তেনেকুৱা টাইপৰ মানে।
অ এতিয়া হেৰিয়ৰ ফালে যাবা নেকি ফুৰিবলৈ? এতিয়া এইয়া কামাখ্যাত অম্বুবাচী মেলা হৈছে নহয় যাবা নেকি চাবলে হা
অ, সাতৰ চোৱা আজি ৰাতিপুৱা লাগিব ন ৰাতিৰ পৰা লাগিব হবলা। লাগিলে লাগিলে।
লাগিল আৰু অ।
চাওঁ চাওঁ কি হয় ন? বহুত ভিৰ হ'ব নহয় এতিয়া।
বহুত ভিৰ হব। উম, যাব লাগে অকন ওলাই কৰি, আমি যাম নেকি চা হেৰি তাৰিখ? কে ছাব্বিশ তাৰিখ মানে যাম বুলি ভাবিছো ছাব্বিশ তাৰিখে, একে লাষ্ট দিনাখন যাম বুলি ভাবিছো।
অ সেইদিনাখনে ভাল হব লাষ্টৰ দিনা।
মানে মানুহ বহুত ভিৰ হব ন?
অ এইকেইদিনতো বহুত ভিৰ হব, লাষ্টৰ দিনাও হব বাৰু লাষ টৰ দিনাও নোহোৱাকে নাথাকে সেইদিনাখনো হ'ব। তেও তাৰ মাজতে লাষ্টৰ দিনা গ'লে বেছি ভাল আ কিবাকিনি বস্তুবিলাকো ওলালে মানে অকণ সস তাকে দিয়ে মানে তেতিয়া সেইদিনাখন উম লাষ্ট বুলি পেলাই। মই যোৱাই নাই, নাই নাই এবাৰো মেলাত যোৱাই নাই, উহু উহু।
আমিও যোৱা নাই বাৰু এনে সেইফালে আহা যোৱা কৰিলে কেতিয়াবা এনেকে চাই কৰি দেখো বাৰু।
অ অ।
কামাখ্যাখন।
কামাখ্যাখন ন, অ সেই তেনেকে আহা - যোৱা কৰোতে দে খা যায় আৰু অলপ - চলপ।
এতিয়া আমি এইকেইদিনতে গলেতো ভিতৰত কামাখ্যা মন্দিৰ - চন্দিৰ ভিতৰত সোমাব নোৱাৰিম ন? সেইকাৰণে মানে হেৰি কৰিম। অঁ' আমি মানে একে লাষ্টৰ ছাব্বিশ তাৰিখ মানে যাম তেতিয়া খুলিবও-
অঁ' সেইদিনাখন ভাল হব, উম উম' বহুত দূৰৰ দূৰৰ মানুহ আহে আমাৰ- অসমৰ মানুহেই নহয় মানে বহুত দূৰৰ পৰা আহে মানে মানুহ চাবলৈ বাহিৰৰ।
হয় হয়।
পঞ্জাৱ উৰিষ্যা এনেকে মানে ইউ পি বিহাৰ মানে দূৰৰ মানুহবিলাকে আহে।
এতিয়া আমাতকে তেওঁলোকে গুৰুত্বটো বেছি দিয়ে আমি এতিয়া ওচৰতে আছো বুলি কব লাগে হয় নে নহয়?
অঁ' আমি ওচৰতে এতিয়া মই চাব পৰা নাই মোৰ লগৰ ইউ পি বিহাৰৰ মানুহ বিলাকে কয় আমি চালো নহয়।
অঁ' বেডিং পত্ৰ লৈ মানে স্থায়ী ভাৱে থাকি দিব এতিয়া অলপ এ তিনদিন চাৰিদিন।
অঁ' এইগেইদিন থাকি দিব অঁ' বহুত মানে ন মাতাক মানে বহুত মানে- বাহিৰৰ মানুহ বিলাকে।
তাকে বাৰু ঠিকে আছে দিয়া হেৰি কৰিবা। মোৰ এই হেৰিখন কৰি লওঁ অকমান হাঁ তোমাক পিছত কথা- কথা পাতিম দিম দেই, উম উম'।